অহ, কি কৰি আছ?
সেয়া মই আছো দে, ভাত বনাবলৈ লৈছিলো।
অ', হয় নেকি! ময়ো তাকে। ভাত বনাবগে লাগে। উম। অলপ কথা চথাকে পাতি লম তাৰ পৰা বনামা আও বোলো।
অঁ, মইও সেয় বোলো লাহে লাহে বনাম আও দে তথাপিতো মানে আলু পিয়াজ কেইটা কাটিবলৈ লৈছো
অঁ। কি বনাবিনো?
মাংস অকণ আনিলে দেউতাই।
অঁ, অঁ। তাকে এতিয়া ময়ো কি বনাওঁ বোলো আজি তাকে ভাবি আছো ভাতকেইটা বাও হ'ল। সেই, দালি কে বনাম আজি, অঁ ৰাতি। এই বৰষুণ পৰিছে যে কিবা খিনি মাছ পিঠা আনিব যাব মানে সুবিধা নহলে মানে
নহ'লে অঁ। আৰু বৰষুণতো বেয়া টাইমত পৰিছে ন সন্ধিয়া টাইমত
অঁ বহুত বেয়া টাইমত পৰিছে। দেই মই আকৌ শুলো আবেলি অকমান অঁ ওলাই। ভাগৰ লাগিলে শুলো নহয়, আবেলি বৰষুণ পৰা গমেই নাপাওঁ উঠিছো যে বৰষুণ বোলো।
অঁ তাকে বোলো আজি বতৰত তো এনেকুৱা কৰি আছে দেতাক বোলো মাংস অকন একে আন আমাৰ আকৌ বতৰটো ইয়াত ভালেই এতিয়া যেনিবা বৰষুণতো নাই।
আঁহ এতিয়া নাই আমাৰ ইয়াতো নাই আঁহ। এতিয়া মানে এনেকুৱা হৈছে ইখন দেশৰ পৰা সিখন দেশত কথা পতাৰ নিচিনা আমাৰ ইয়াত নাই তাত নাই সেইখন হেৰিয়াতে বৰষুণ বিলাক মানে। দিয়ে হয় তাত পৰিলে ইয়াত নপৰে।
দেওবাৰে যে ইয়াত ঢিঙত আমাৰ বিয়া আছিলে যে তুলনি বেয়া প্ৰথম তাৰপিছত মই মানে যাবলৈকে এতিয়া নগলেওতো নহয় যাবই লাগিব ডাঙৰ জী তোলনি বিয়াত যাব যাব নোৱাৰিলো সৰুজনী বিয়াতো যাবই লাগিব তাহাঁতৰ হেৰি ছোৱালীজনী সৰুজনীৰ তুলনি হ'ল যে ৰশ্মি বোৱাৰিয়েক তাৰপিছত আৰু এয়াত এতিয়া একে বৰষুণ নহয় মই এতিয়া ওলাই যাব নোৱাৰো ইমান বৰষুণ দি আছে আগবেলাতো বৰষুণ তাৰ পৰা দুপৰীয়াৰ সময়তো অকমান এৰিছে কিন্তু কোলা হৈ আছে মানে হাস্ কৰিব পৰা নাই তাৰপাছত সন্তচ ক ক'লো বোলো তোৰ লগতে যাম এতিয়া মই সাহ কৰিব নোৱাৰো নহয় যাম নে নাযাম বতৰটো ইমান বেয়া তাৰপৰা ইহঁত চবে গছে নালাগে দে অঁ এই কৈ দিলেই হ'ল আৰু মানে বতৰ মহিমাটো যেনেকুৱা নহয় ৰূপটো দেখিলে কোনেও ক'ব নোৱাৰে যে যা বুলি কোনেও হ্ৰাহ কোৱা নাই মোক চবেই কৈছে নালাগে যাব নালাগে যাব বৰষুণত তিতি । অমুক হ'ব। ত মোক হ'ব এতিয়া কি ৰিক্সত যাবি ক। পৰু পাকিব অ ইয়াৰ পৰা গছ ছু হে দলং ঘাটতে পোৱা নাই এই বৰজানৰ পাৰ উম বৰজানৰ পাৰ মানে ইটাক কালি ঘাত যে দলং দলংখন পাৰ হৈছোঁ আৰু সিফালে দেখোন আৰু মানে বৰষুণ আমাৰ দুদিন তি আগগ সদিনাখনৰ পৰা দিয়ে আছে চবতো তিতি কৰি চব পানীয়ে হৈ আছে ন ৰাস্তাত কোনো অকণ পানী নাই দলং খনত পানী অ কণ নাই ইফালে শুকান ৰাস্তা সা কিনাৰ সিফালে শুকান য দি ধূলি উৰি আছে একেবাৰে গৈ মানে বাৰ হ গ'ঢি পালো গ
বৰ
ক'তো বৰষুণ নাই একদম তাত ইফালে ৰ'দ মানুহ গৰমত বিয়া ঘটা থাকিব পৰা নাই ইফালে কুলাৰ দিছে সিফালে কুলাৰ দিছে হা কইনা হচতো এনেকে কুলাৰ এটা দি থৈছে তথাপিতো মানুহৰ গৰমত কুলাৰ ওচৰ আ হৈ আহিব ন মাৰে ইমান গৰম কিন্তু আমাৰ ইয়াত আকৌ গৰমো নাই বৰষুণ কোনো নাই তাত মই গৈ পেলাই কৈছো উম মই বোলো আমাৰ ফালে ইমান বৰষুণ কৈছে আমাৰ ফালে চোন বৰষুণে নাই কালিৰ পৰা এয়া দেখি চাইচোন ৰাি ইমান ধুনীয়া ৰদ ওলাই আছে গৰমত মু থাকে মানে মই বোলো মজ যদি কেনে বা কোলি বিয়ালৈ নাহিলোঁ হয়
হু
তাৰ পিছত য বোলে বৰষুণ কাৰণে আহিব নোৱাৰিলো আও ত মোক কেনেকুৱা বেয়া পালেচোন কেনেকে বিশ্বাস কৰিব একে বিশ্বাস কৰিব নোৱাৰা তাৰ পিছত মই আহি পেলাই ক চুহি দে বোলো বা মই যদি আজি বিয়াখনলৈ নগলো হয় বৰষুণ বুলি যদি ক'লোহেঁতেন আৰু সেইকণ যদি নকএ আৰু সেইকন সময়ত যদি সেই ব জাক যদি নেৰিলে হয়
উম তেতিয়া আ চাচোন তই নগলি
নগলোৱে হয় সেইকণ সময়ত যদি তেতিয়া নেৰা হয় আৰু সিহঁতেটো কোনো কাৰণত বিশ্বাস নকৰে কৰে
অক মানুহ বিশ্বাচ নহয় আজিকালি মানে বিশ্বাচ কৰিবও দে মানুহে নিজেও গম পোৱা হৈছে ন যেনেকে আমি এতিয়া গম পাইছো হয় এতিয়া সিহতেওঠোন তেনেকে তে বুজি পাই চাগৈৰে পোৱাকে নাথাকে এ বৰষুনটো মহিমা মানে আগতে কেনেকুৱা পৰিলে চবতে পৰে আগৰ দিনত নপৰিলে নাই আৰু মানে গোটেই অসমতে এতিয়া ঠায়ে ঠায়ে মানে আৰু আগতে কেনেকে হতা হতা লয় নে বৰষুণত পইয়ে থাকে পইয়ে থাকে এসপ্তাহলৈ এতিয়া মানে নাই মানে অ এতিয়া ই আমি এইখিনিতে এইখিনি বইগাল এইখনতে পৰিব দুই কিলোমিটাৰ আহে আঁতৰতে নাই বৰষুণ এদিন খোজ কঢ়িব গ'লো নহয় আমাৰ এইপিনে বৰষুণে নাই ৱাকিং কৰিব গৈছো ৰাতিপুৱা এ এক দুই কিলোমিটাৰ মান গৈছো হেজ দব্দপাই বসুণ নহয় ডব্দপাই নহয় খিচ খিছ খাচ খাচ কে যদিও বেছি মানে আৰু। একেবাৰে তিতি তিতি তিয় একে হেৰি আকৌ গৈ হে গৈ গ'লোয়ে আকৌ আহোতে আধা হেই তিতি তিতি আহিছো মই বোলো ৰাম আমি ওলাই এনে নেকে যদি গম পালো হয় ছাতি এটাকে লৈ আহিলো হয় বৰখুন পৰিছে বুলি অকনো বোলো ঘুম ঘামে নাই আমাৰ পিনে ইয়াত বোলো কেনেকুৱা বৰষুণ আকৌ সেয়া বাইদেউহঁতৰ ঘ এটা আছিলে ওচৰতে। সিহঁতৰ ঘৰত সুমাই কাপোৰ চাপু। তিতি গ'ল যে মই ক ই্স্তি দি প আহিছোঁ, মই মানে সেনেকুৱা কিনো জানো বোলো বৰষুন পৰি আছে।
সেইটো এতিয়া আজিকালি এনেকুৱা হৈছে। মানে গ'লেও
সেই ছাতি এটা হাতত লৈয়ে যাব লাগিব মানে। কৰাত গলে, বাইকত গলেও লৈ যাব লাগে স্কুটি ত গলেও অ' পাৰটো এটা লৈ ফুৰিব লাগে আৰু হাত খোজকাঢ়ি গ'লেও লৈয়ে ফুৰিব লাগে। হে আমি সেইকাৰণে গৰম দিনত। কেইদিনমান আগহি যোৱা বছৰ। ছাতি এটা লৈ-লৈ খোজ কাঢ়ি বজাও মানে। ভৰচা নাই বোলো বৰষু ক কোন মুহৰ্তত আহে।
অ সেইটো হয়।
স তাকে এতিয়া সলনি হৈছে চব দে প্ৰকৃতিয়ে। পা ধৰি চব বস্তুবিলাক। ডিজিটেল যুগ হৈছে প্ৰতিটো বস্তুৱয়ে সলনি হয়। আগুৱাই গৈ আছে। হেৰি হৈ আছে এ অহ, তাকে ইহঁতৰ এতিয়া হেৰি উম কি বুলি কয় এ ইহতে আহি আছে যে আমাৰ এই হে এতিয়া কি বনাও কি নব বনাও মই এতিয়া সে তাকে ভাবি ভাবি মই অলপ ফোন এটাকে কো বোলহে কৰি লওঁ। বেলেগে কি বনাইছ? সেইকাৰণে সুধো মানে। আইডিয়া পা পোৱা যায় হয়। ভাল লাগে অ। অ এইটো বনাইছ তাই, হয় দে মই এইটোোকে বনাওঁ দে। আইডিয়া এটা পোৱা যায় মানে। ভাত ব নোৱাৰ আগত এবাৰ সেইকাৰণে ভাত বনালি নে নাই আৰু কি বনা বিহেবাহ সেনেকৈ সুধি ল'লে মানে বুজি পোৱা যায় আৰু। তুনি বাই কব'ই মটো- কে বনাইছো, সেইটো বনাইছো, এইটো চোন মুও আছে আছিলে, মইউ বনাওঁ গৈ দে সেইতোকে।
অঁ সেই তেনেকুৱা হয়, অঁ কেনেকে বনাইছিলি? কি কৰিছিলি? অঁ।
তাকে এতিয়া বাকী? এ ত ভাল লাখই দত
উম ভালেই, উম' মাইক বোলো এই হেৰি আদা, নহৰু খিনি বাৰু কৰি দেচোন বাৰু, মই মছলা খিনি বাৰু পিচিম।
অঁ এনেকাে কৰি দিলেও মানে অকমান, কিবা তা কৰি দিলেও সহায় হয়, হয়।
অ', মই অকলে বেছি ভাগ ক'ওঁ। কৰিলে কিন্তু আজি কিবা এটা, এলাহ এলাহ লাগিছে যে, মাইক বোলো সেইকাৰণে, অঁ, এই কিন্তু মই এলাহ নকওঁ মই আগতীয়াকে চব খিনি ে যোগাৰ পাতি কৰি লওঁ, তাৰপিছত আৰু এই জুইতে ক'ও ন, ভাত তটো যুইতহে বনাওঁ ত' চাহ কনহে, এলাহ নকওঁ। দুুইডাল ধৰি লওঁ আৰু, বহি লওঁ আৰু, আও মানে ইটো থাকিলে সি টো থাকিলে ইটো গোটা বোলৈ থাকিল, মোক সেইটো এইবিলাক নাই, চব একে লগে গোটাই ধুনীয়াকে
অঁ, ময়ও তেনেকে কৰি লওঁ, গোটা কৰি লৈয়ে তেতিয়াহে অ
অঁ' তাৰ পিছত এে বনাবলৈ লাগিব, অঁ ভাল লাগে।
জুই বস্তুতটো খাই তেজ বেছি লাগে, কিবা এটা।
আচলতে জুইতে বনোৱা মানে খাব লাগে'ও।
বস্তুটোৱ ভাল, আগৰিনতে চব ভাল নাছিলে, জুইত বনাই অলাক
এতিয়া, নহয় এতিয়া আমি বাৰু জুইত সেইবিলাক আমাৰ সুবিধা আছে আমি গাঁও জেগা। কাৰণে আমি পা কিন্তু তহঁতেনো এতিয়ানো ক'ত জুই ধৰিবলৈ চৌ- পাবি খৰি ক'ত পাবি চৌকা এটা বা বনাই লব পাৰি একো,
অ চৌপত বা হেৰি কৰবাতে চৌকা এতিয়া সেয়া উম চৌকাও বনাবলৈ খুব সুবিধা হেৰি যে জুই ধৰিব হয়, এতিয়া চতৰ ওপৰত যাব লাগিব আমাক পিনে পিছফালৰ জেগা নাই যে হয়নে? আগপিনে জেগা হ'লেও ভাল নালাগে, তেনেকুৱা আবু খাব আবু নাই। কিবা এটা ঘৰটোতে চব উম ভাল নালাগে। সেইটো নতুন এয়া ধুনীয়া সুবিধা অ পাকঘৰ চাকঘৰ বনোৱা।
আহ
হয় দে সেনেকে সুবিধা লাগে যে,
লাগে মানুহক চব সুবিধাই লাগে অ আহ
মই তথাপি বনাই আছিলো নহয় কেইদিনমান এই ঠাণ্ডা দিনত।
এই ঠাণ্ডা দিনত বিৰাট ভাল লাগে ন? অ আও মানে চব গোটা ল'বি তাৰপিছত জুইডালৰ একদম ওচৰতে বহি ল'বি আৰু জুই বহাই থাকিবি বনাই থাকিবি তাপতো লাগি থাকে যে ইমান ধুনীয়া লাগে কচুমাহৰ জুইডালৰ ওচৰৰ পৰা
উম উঠিব ইমান নাযায়, মই আও বেছি। সি জুইয়ে পাও তেতিয়া গৈ পেলাই খৈও আছিলে নহয় তেতিয়া এতিয়াহে হয় নাই। নাইকিয়া হৈ গৈছে মানে তেতিয়া পাতবিলাক আছিলে। এনেহে লৈ গ'ল মানুহ। বিলাকে কাঠ বিলাক জেগ নাই বুলি, এতিয়াহে মনত পৰে কিয়নো দি দিছ। ছিলো বোলো।
অ অ এতিয়া কামত আহিলে হয়।
কামত আহিল নহয় জেগা নাই বুলি অসুবিধা বুলি দি পঠিয়ালে কিনো কৰিম বুলি। কিন্তু ঠাণ্ডা দিন কি কিন কিদিনত সেইখিনি বহুত কাম আহিলে জুইত। ফুৱাই ফুৱাই অকলে মই দছ দছ
যদি, অ। চতৰ ওপৰলৈ নি পেলাই এঠাইত যদি দমাই পেলাই ধুনীয়াকে, ধৰ টিং চিং দি যদি ঢাকি থৈ দিলে হয়। তেতিয়া ধুনীয়া হৈ থাকি কিলে হয়।
তেনেকোৱা হৈ থাকিলে স খৰি খিনি। এ বৰ ভুল কাম কৰিলো দে। সঁচাকে। কালি ডাৱৰীয়া হৈ গ'ল, দি দি লৈ গ'ল সিহঁতি।
ইমান কিনি কৈ, কিনি অনা বস্তু পৰা কম কাঠ
উ, নহয় নহয়। আমি কিনি অনা নাইত। বাহ খিনি বা অঁ আমি কিনি অনা নাই দে, মিস্ত্ৰী সিহঁতেই কিনি আনিছে।
আহ।
তেলোকচা কিন্তু কিছুমান মানে সিহঁতে মানে আৰু থৈ গৈছিল মানে নালাগে বুলি মানে। হ‌ওক দে। তাপা আমি বেলেগ এটা ল'ৰা মানে, সিয়ে লৈ গ'ল, কাম কৰা ল'ৰাটোৱে মানে সেইখিনি। সেইখিনি খিনি নি অহা বোৰ আমাৰ আজি বহুতো হ'ল হয় বোলো। বাকী বাৰু সিহঁতৰ ফালৰ পৰা দিছে। লে সেইখিনি।
আহ।
পইচা লৈছে আৰু সেয়াও।
মানে সিহঁতে যে বস্তু আনি দিছে, তাৰ বিনিময় সিহঁতৰ পইচাটো কিমান খৰচ হৈছে
আহ। সেইটো লৈছে লৈছে। উম, তহঁতৰে হ'ল আৰু, আমাৰেই হ'ল আৰু। ত সেইটোৱেই, উম।
টো এটা কথা।
উম।
এতিয়া তহলত থবলৈ জেগা নাই কাৰণেহে,
অ হ'ব দে ন! ৰাখিছোঁ।
অ ঠিকে আছে দে। ময়ো লাগোগৈ। উম উম, অ।
টেন ফৰ্টি।